হেল্ল'
কি কৰি আছে?
এ্ তই কি কৰি আছ?
মই এয়া- মই এনেই বাহনী তলত বহি আছো।
অ্ঁ
ভাত-পানী খালি নাই? কি খালি?
ভাত, জিকা, আলু, মাছ
অ্
তই খালি নাই?
খালোঁ। খালো মানে তোৰ এই খাবলে মন যোৱা নাই, তোৰ মানে এনে দুগৰা মান খালো আৰু, সুদা।
উম উম।
ঘৰতে আছে নেকি? অ্ কৰবাত যোৱা কথা আছিলে?
এ পইচা নাই সেইকাৰণে নগলো।
অ্ঁ ক'ত যোৱা কথা আছিলে?
এই লগৰ এটা ওচৰলে যাব লাগিছিলে।
অঁ
এ তোৰ হেৰি ফাৰ্ম খোলা কথা আছিলে নহয় কি হ'ল কথাটো?
এইটো ফাৰ্ম খোলা কথা আছিলে এতিয়া এইবছৰ নহব নেস্ক বছৰে হ'ব।
অ্
মানে তোৰ এতিয়া পুৰা পানী হৈ গ'ল না পুখুৰীটো।
অ অ।
পূৰা পানীটো পুখুৰীটো যেতিয়া নেক্সট বছৰ শুকাব তেতিয়া সেটো জেচেপি লগাই খানিব লাগিব। খানি পেলাই মাটি উঠাব লাগিব তাৰপিছতে হ'ব।
অ্। কি কোম্পানী ফাৰ্ম খুলিবি নেকি?
কোম্পানীয়ে খুলিব লাগিব, নিজৰ খুলিলে ধেৰ পইচা লাগিব ন' ইমান পইচা নাই।
উম্ এ বাচন চনতো
চব নিজে কিনিব লাগিব মানে নিজে মানে কি হ'ল এই আমাৰ ওচৰতে ফাৰ্ম আছিলে ন এইবোৰ মানে বা বাচনবোৰ আছে মানে।
অ, এনে দিব নে পইচা দিব লাগিব?
এই মানে ইমান দিব নালাগে আৰু এ কেইটামান বাছন এনেই দিব কেইটামানৰ পইচা দিব লাগিব।
উম।
বাকী মানে চব ছেকেণ্ড হেণ্ডকে গোটেই বস্তু সোপাই আছে এতিয়া আনিলে মানে চব মই চব হেৰিয়ে লগাম আৰু ছেকেণ্ড হেণ্ডেই লগাম মানে।
মোৰ ইমান ফাৰ্ম খোলা আইডিয়া নাই, ময়ো এখন খুলিম বুলি ভাবিছো সৰু সুৰাকে।
সৰু সুৰাকে খুলিলে তই নিজে নিজে খুুলিলে লাভ আছে কিন্তু এনেকে তই দাঙকে ধৰিলে যেনিবা নিজে নোৱাৰা।
এ অকলে অকলে নোৱাৰি অ ইমান ডাঙৰ ফাৰ্ম।
উম মানে ধৰি লও তোৰ চল্লিশটা, পঞ্চাশটা এনেকে ধুনীয়াকে পুহিব পাৰা মানে।
উম। ফাৰ্মত এক প্ৰকাৰে চাব গ'লে লাভো আছে।
আছেটো লাভ। মানে তোৰ ধৰি লওক কো অ কোম্পানিটোত তোৰ বেছি লাভ আছে তোৰ ত তই যোনটো নিজে পুহিবি ন তোৰ সেইটো ইমান লাভ নাই।
অহ।
কো অ কোম্পানীটো মানে কি হয় তোৰ কোম্পানী পোৱালিটো দিলেই ন?
উম।
তাৰপিছত তই বেলেগকে পোৱালি নি আকৌ তই তাৰ লগতে তই হেৰি কৰি দিলি ভৰাই দিলি।
অ।
তাৰ পৰা তোৰ আকৌ ধৰি ল তই ত্ৰিশটা ভৰালি তই বিশতাতো পাই যাবি ন।
হ'ব।
ওম আকৌ সেই বিশটা পইচাটোত পালিয়ে প্লাছ আক কোম্পানীখিনি ব্ৰইলাৰখিনি পইচাটো পালিয়ে।
উম।
তাৰপিছত তোৰ যোনখিনি পোৱালি কোম্পানীয়ে থৈ যায় সৰু সুৰা সেইখিনি তই বেছি লৈ আকৌ সেইখিনি পইচা পালিয়ে।
অঁ।
টিপুল পইচা পায় মানে।
হু কবি মানুহ - চানুহ লাগে হেলপাৰ - চেলপাৰ লাগিলে।
উম। খুলি লওঁ নে কি কৈছে এইবাৰ খোলা কথা আছিলে পানীয়েই হৈ গল না আৰু হেৰি কথাটো ভবাতো হেৰি হল মানে পইচাটো কম আছিলে না।
কিমানমান লাগিব এনেই ফাৰ্মখন যদি কোম্পানী ফাৰ্মখন খুলিবলৈ হলেও?
এতিয়া ধৰি লও এতিয়াতো মোৰ ঘৰতে বাঁহ আছে চব আছে নিজে বনাম, ত ইমান পইচা নাযায়।
উম।
তই যদি আগে বাঁহও কিনিব লাগে, মানুহ লগাই তই ঘৰ বনাও তেতিয়াতো ঢেৰ পৰিবগে। ধৰি লোৱা তোৰ সত্তৰ হেজাৰমান পৰি যাবগে।
নিজে খুলিলে এতিয়া কিমান বিশ, ত্ৰিশ মানত হৈ যাবগে না?
মোৰ ইমান নাযায়গে নিজে খুলিলে কাৰণ তোৰ আমাৰ বাঁহ আছে তো বাবাই মই গোটেই ঘৰটো বনাই দিম।
অহ।
ত জেচিপি লগালে মাটিটো উঠালেতো কিমান যাব কু দুঘণ্টা লগালে তোৰ খুব বেছি যাব তিনিহেজাৰ টকা।
অ।
বাকী তাঁৰ চাৰবোৰ আছে চব আছে এভৰিথিং অকল বনাবহে লাগে বাবা মই বনাই দিম আৰু।
যদি হয় কবি ময়ো কিবা এটা ইনভেষ্ট কৰিম।
ইনভেষ্ট মানে তই যদি বে বেলেগকৈ পোৱালি ভৰাই দিব পাৰ তেতিয়া সেইটো লাভ আছে আকৌ।
অ নহয় পইচা পাতি ইনভেষ্ট কৰিব লাগে যদি ক'বি।
উম নাই পাটনাৰচিপত খুলিব পাৰি আকৌ।
সেইটো কথাই কৈ আছো তোক।
মানে তোৰ ধৰি ল দুহেজাৰ পালেটো আমাৰ মানে সোমাই দিলেতো বহুত লাভ হ'ব ন।
হম। দৰকাৰ পৰিলে এই ইয়াতে কিবা ৰুম চুম বনাই পিনে ইহঁতে থাকি লোম মানুহটো এনেও লাগি থাকিব লাগিবই।
উম মানুহ মানে তোৰ মৰ্ণিং লাগিব লাগিব তোৰ আৰু সন্ধিয়া লাগিব লাগিব দুই টাইমে লাগিব লাগে।
অ অ। তাকে ভাবি আছোঁ ইনেই ঘৰত থ থকাতকৈ সেইবিলাক কৰি থকাই ভাল।
উম। এ হাঁহ আনিম বুলি ভাবিছিলো হাঁহটো পোৱা নাই।
হাঁহ ক'ত পাবি ন এইয়া হাঁহ নায়েই নহয়।
এটাত পাইছিলো তোৰ এইটো যে ঠগি পিতেক যে আমাৰ
অ অ অ
তাৰ মানে এটা হাঁহৰ পোৱালিত লাগে সত্তৰ টকা লাগে
হাঁহৰ পোৱালিৰ দামো ইমান নে এটাত সত্তৰ টকা
সেইকাৰণে নাই অনাতো মই মই বোলো হাঁহ এনেকে নোৱাৰিম মই কয়লা অনাই ভাল
অ ক কয়লা অনাইতো তেতিয়া লাভ আছে দেখোন
পঞ্চাছ কে দিম বুলি কৈছিলো নাই নিদিয়ে
ৰ' মোৰ লগৰ এটা আছে মই তাক সুধি চাম হাঁহ পোৱালি আছে আছে নে নাই যদি হাঁহ পোৱালি আছে সুধি চাম ৰ'
মানে এইটো বিশটা মান হ'লেও হ'ব প্ৰথম
অ সুধি চাম ৰ'
উম
কেই টকা
সি মানে বোৰ জোখতকৈ বেছি কৰি দিলে সেইকাৰণে মই খঙে উঠি গ'ল সেইকাৰণে মই তাৰ তাৰ ওচৰলে আৰু ফোনো ন সি মোলে ফোন কৰিছিলে সি বোলে মই বোলে নিজৰ ঘৰৰ পোৱালি নহয় মই কিনি আনো কিনি পেলাই কিবা এটা পাব লাগিব
অ হাঁহ পোৱালি হ'লেও তোৰ ষাঠি টকা মানকে ল'ব লাগে
উম
সত্তৰ টকাকে দি পিনে তোৰ একো নোপোচাব নহয়
এই এইটো বিশটা আনিলেটো কম চে কম চাগে দহটা বাৰটা চাগে এনেও থাকিবগে আৰু
অ সেইটো হয় বাৰু
নেউলে চেউলে খাই মেলি যোৱালে
উম ৰ' মই সুধি চাম মোৰ লগৰ এটা আছে
আহ দি দিগন্ত গৈছে এইফাল দি চাই চাই গৈছে
অ' হয় সেইদিনাখনি পৰহি দিনা মই তেহেঁতৰ সেই পিনে গৈছিলোঁ যাওঁতে মোক সি মোক দেখিছিলে
অহ নাই এতিয়া চাবি টম টম চলাই গৈছে ঘৈনীয়েকক লৈ গৈছে নেকি
অ' দেখি মাতিছিলে মোক
অ মোকো এই বাটত মাতে আমাৰ বৌহঁতকো মাতে কিন্তু ঘৰত নোসোমাই বেয়া পায় সোমাবলৈ উম
তাৰ অত ডাঙৰ কে হৈছে আৰু
মই তাক নাই সোধা বাও কেছটো আজিলৈকে
এ ময়ো নাই সুধা, সুধি কি বুলি সুধিবি বাৰু তই নিজে কচোন বাও
সেইটোৱে সি সেই টম টম এখন কিনিলে নেকি
জানো গম নাপাওঁ
উম মানে তাক মই এইখন বহুত দিনৰ পৰা দেখিছোঁ পুৰা চলাই থকা পুৰা এইফালি যায় পুৰা নাৰিকলৰ বিজনেছ কৰি থাকে পুৰা না নাৰিকল লৈ যায়
উম তাৰ কেঁচুৱা হ'ল নেকি
হ'ল তাৰ ছোৱালীজনীয়ে হ'লতো এতিয়া চাৰি বছৰ মানেই হ'ল
অ অ ঠিকে আছে
সুধছিলে তহঁতৰ নাৰিকল বেচিব নি মই বোলো আমাৰ নাৰিকলে ইমান নাই বেচিলে গোটেই কেইটা মান দিব আৰু এটা নাৰিকলত হেনো হেৰিকে দিব সি দিব মানে তোৰ দ নব্বৈ টকাকে দিব
লাভে আছিলে তে দি দিব পাৰিলি হেঁতেন
এই তোৰ কি হয় এই বেছি নাৰিকল নাই নহয় আমাৰ কম চে কম কেইটা ওলাব বিশটা বাইশটামান ওলাব।
বিশটা, বাইশটা! তেতিয়াহ'লে কি হ'ব সেইটোত বিশটা বাইশটাতো একোতো নুপুচাও
উম সে সেইকেইটাতো নিজে খাব লাগে না?
সেইটোৱেই ঘৰতে লাগিবই, সকাম-চকাম কিবা কিবি হ'লে ঘৰত লাগেই নহয়।
উম নাৰিকলৰ পানীটো এনেও ভিটামিন ন সেইটো খাব লাগে না ঘৰত।
উম।
তোৰ আজি পাৰিয়ে দিওঁ নি খাবলে?
জানো! পাৰ যদি পাৰ গৈ আছোঁ মই।
অ মই বাবুকো মাতি দিম ফোন কৰি।
উম।
পাৰি পাৰি মেলি নাৰীকলৰ পানীটো খাবলৈ এতিয়া গৰমত ন খায় ভাল লাগিব।
উম উম। বল নহ'লে আৰু এসপ্তাহৰ পিছত লগৰটো ওচৰৰ পৰা আহোঁ ভাস্কৰ ওচৰৰ পৰা।
অহ।
মাতি আছে সি।
অ। ভাস্কৰৰ তাত জানই, সি তাৰ তাৰ এতিয়া হেৰি হ'ল আকৌ এই গোটেই গোটেই দো দো দোকানখনেই তাক দি দিলে ন?
অ সি সেইখন দোকানত অকলেহে থাকে।
উম।
মোক মাতিহে আছে বোলে আহ আহা এদিন থাকি মেলি যোৱা খাই খাই বৈ মেলি থাকিব পাৰিবা একেলগতে।
উম।
মই বোলো মই অকলে যাবলৈ বেয়া পাওঁ, বোলো গান্ধীকো লগ ধৰি চাওঁ।
উম।
তাই তই অলপ বাইক লৈ গুচি যাম, গাড়ীত যাবলৈ বেয়া।
একো নহয় ?
ট্ৰেইনতে গুচি যাম বাৰু, ট্ৰেইনতে।
সেইটোৱেই।
আকৌ সন্ধিয়া তোৰ একদম সন্ধিয়া গুচি আহিম আকৌ টেইনতে।
অ, সন্ধিয়া মানে তাত তাৰ লগত থাকিব কৈছে। অকণমান দেৰিকে যাব কৈছে মানে আ
অ, থাকিব লাগিব।
অ, থাকি মেলি, খাই মেলি পিছদিনা গুচি আহিম বুলি কৈছে, গুচি আহিবা বুলি কৈছে।
উম।
গ'লে মানে দেৰিকে যাব কৈছে আও সন্ধিয়া টাইমলৈ।
উম। পাৰি, সি যদি পূৰা মাংসটো দি দিয়ে, মাংস এক কেজি দিলে কথাই নাই।
উহু, মই খোৱাম নহয় আহিলেই হ'ল খালি।
উম।
ব'ল নহ'লে গৈ আহোঁ।
পাৰি কাইলৈ বিয়াখনো আছে, কেটাৰিং, কেটাৰিং এটা আছে।
কৰি ল কেটাৰিং-চেটাৰিং যি আছে।
উম, ।
অ। বহুত দিন ক'লৈকো যোৱাও নাই, গৈ আহো ব'ল।
উম।
ঘৰত থাকি-থাকিও আমনি লাগিছে না।
সেইটোৱে। ত', কালিয়ে পৰহিয়ে বতৰটো ভাল আছিলে, আজি এনেকুৱা ৰ'দ দিছে না। তোৰ মানে থাকিব মন যোৱা নাই।
তহঁতৰ পুখুৰী পানী, ফাৰ্মখনৰো মাথাটো মাৰিব লাগিব।
অঁ। এই এইটোতো অহা বছৰে হ'ব ন, অহা বছৰ তোৰ নেক্সট যে কেতিয়া হ'বগে, যেতিয়া পানী শুকাই তেতিয়াহে আৰু।
পানীটো তোৰ হেৰিলে শুকায়েই যাবগে, তোৰ জানুৱাৰী-ফেব্ৰুৱাৰীলেতো শুকাই যাবগে।
উম, মানে কি হয় জেচেবিখন মানে বহুত-বহুত মাতিলো, মই মানে তোৰ তিনিবাৰ মাতিলো মানে গুৰত্ব নিদিলে।
ক'ৰ জেচিবি আছিলে?
হও ত্ৰিদিপ হঁতৰ ঘৰ ওচৰৰ মানুহটো যে।
অঁ, অঁ।
সি কৈছে বোলে অকমান টাইমৰ কাৰণে বোলে যাবলৈ বেয়া ইমান দূৰ। এতিয়া উপায় নাই, এতিয়া মানে এই ক'ৰবাত হেৰি এতিয়া বেলেগৰ পৰা যদি মাটি টানো ধেৰ পইচা যাব।
সেইটোও হয় বাৰু।
এতিয়া জেচিবিখন আহিবলৈ নাহে নহয়, মই কৈছো যে অ, দুঘণ্টামান খানি দিব।
এ, তেনেকে নাহে নহয়, তোৰ দুঘণ্টা-এঘণ্টাৰ কাৰণে তেনেকে জেচিবি নাহেতো।